অ' হেল্ল'।
অ' হয়।
অ' মই মানে আপোনাৰ নম্বৰটো মই এজনৰ পৰা লৈছো।
হয় আপোনালোকৰ মই নম্বুৰতো মোৰ বন্ধু এজনৰ পৰা লৈছিলো দিয়ক। অ' আপোনাৰ আপোনাৰ ঘৰ হাজো ৰাম দিয়া পাটৰৰ চুপত নহয়নে।
অ', অ', হয় হয় কেনেকে গম পালে?
অ' মই মানে উ সুধিছিলো। আপোনালোকৰ তাতে উৎসৱ হয় নেকি?
অ', অ' আমি আমি শংকৰ
অ' তাতে উৎচৱ। হয় তাতে কিহৰ কিহৰ উৎসৱ হয়?
ইয়াতে আমাৰ মাধৱদেৱ শংকৰদেৱ ডামোদৰ দেৱৰ।
অ' ধুনীয়া অ' ধুনীয়া আৰু
অধিৱেশনো হয়।
অ' ধুনীয়া আৰু মই পুৰাপিতাৰ পুৰাপিতাৰ তিথিৰ উৎসৱ হোৱা বুলিও শুনিছিলো।
অ', অ' ইতে পুৰা গিতৰ ইয়াতে ৰাস বিহুচ চব হৈ আমাৰ ৰাম দিয়াৰ ইয়াতে
আহ বৰ ভাল মই মানে মই মানে এইবাৰ ভাবি আছিলো যে মই তাতে যাই উৎসৱৰ উৎসৱ নিজৰ চকুতে মই চাম।
অ', অ' আপোনালোকে আহিব আমাৰ উৎসৱত আৰুমি ভালে পাওঁ আমি আমি অতিথি আহিলে আলহী আহিলে।
অ' তাতে এনে তাতে এনে কেনেকে কি কৰা হয় মই মানে ভালকে নাজানো মোক যদি। আপুনি বুজাই দিলে হয় ক'লে হয় তেতিয়া মই ভাল পালো হয়।
অ মোক অ অ নিশ্চয় মই কৈ য কিয় নকওঁ ক ৰ'ব মানে ইয়াতে আমাৰ কি হয় ৰাতিপুৱা মানে আমাৰ যি আইসকল আছে উৎসৱৰ আইসকল বা আমি ল'ৰা ছোৱালী বিলাক যে আছে
অ অ অ কওকচোন অ
ধুু চলাই পিন্ধি ভকত বিলাকে অ তাতে আমি মানে তাতে অ তাতে আলহী আদৰো
স
আৰু যিবিলাক মানে ভকত আছে আইসকল আছিলে এইবলাক মানে কি নামঘতনা তাতে অ হে কৰি অ কি বুলি কয় নাম ধৰে কীৰ্তন অ কীৰ্তন কৰে নাম খ যায়
আহ বৰ ধুনীয়া পৰিৱেশ মোৰ মোৰ এইটো পৰি এইটো পৰিৱেশ চাব মোৰ বহুত মন আছে মই মানে যোৱা বছৰত মই মানে যোৱা ব্ত ফলত আহ আপোনাৰ লগত তাতে মই উৎসৱ চাবলৈ আহিম আহিম বুলি ভাবি আছিলো মই ক্লাছত শিকিব পিছত পিছত কিবা এটা কাৰণ মই আহিব নোৱাৰিলো কিন্তু এইটো বছৰত মই ম মোৰ যাব বি তাত মন আছে তাত
অ আহিব আহিব অ মানে ভকত বিলাকৰ যে অ তেতিয়া ভক বিলাকৰ যেতিয়া সেই হয় অ তেতিয়া ভকত বিলাকৰ মানে কি যেতিয়া ভকত নাম ধৰা বা কীৰ্তন গোৱা হয় নহয় তেতিাই তাৰ মানে প্ৰসাদ অ প্ৰসাদ বিতৰণ কৰ
অ পঢ়াতত কি কি দিয়ে
পকাতটো আমাৰ মানে এটা অকল মানে ম গ গাল চতিে
অ মুগৰ কাজি
মগল গাজি তে ৰৈ দিয়ে কল দিয়ে বা তিহ তেনেকাে প্ৰসাদ বিলাক দিয়ে আৰু আমাৰ ইয়াতে সেই ভোকো তাতে আৰু সেই ভোকো সেই কৰে ভোকু পুৱায়
অ মই মানে এইবাৰ আপোনালোকৰ তাতে উৎসৱ চাপ যাবৰ কাৰণে মই বিৰাট আগ্ৰহীন হৈ আছিলো
অ অ আহিব আহিব আ আপুনি আমাৰ ঘৰতো আহিব পাৰিব
অ অ যাম দিয় আৰু তাতে আপোনালোকৰ তাতে ব'হাগ বিহুৰ উসৱ হয় নহয় অ তাতে তাতে বোলে ধুনীয়া ধুনীয়া পিঠা মানে মেলা যে হয় তাতে আপোনালোকৰ তাতে তাতে তাতে পবা ৰবা তাতে বো ধুনীয়াকে পিঠা পুৰে ঢিলা পিঠা বৰ পিঠা সেইবিলাক পিঠা বনাই
অ' অ' আহিব আহিব
অ' যাম যাম অ আৰু আপোনালোক ততে পুৰা পিত তিঠা তিথি কেতিয়ালৈকে হয়
অ' মানে আপুনি সদায় অলপ পলম কৰিলে নহয় ইয়াতে সোমাৰ মানে ডাঙৰ উৎসৱৰ নিচিনা মানে পালন কৰা হয় জেঠ মাহত।
জেঠ মাহত হয় অ গ'লে। মই অহা বছৰলৈত মই। মই তাতে অহা বছৰ লৈ যাম এইবাৰ মই আমোনাৰোকতোতে আহিন মাহত আপুনিৈ আপুনি যে এই মাত্ৰ ক'লে আহিন মাহত হয় অ মাধৱদেৱৰ তিথি কি মই তেতিয়া যাম ধুনীয়া আপুনি মোক। হোৱাৰ সময়ত আৰু একবাৰ মই মোৰ। মই নহ'লে আপোনাক মই আৰু। যোগাযোগ কৰিম।
মানে এইটো তিথি বুলি নকওঁ মানে তোমাৰ এইটো উৎসৱ বুলি। হয়।
অ তাকেতো মাধৱ দেৱৰ তিথি তিথি এইটো উৎসৱ। সবে পালন কৰে। অ' অ 'বহুত ভাল লাগিব মোৰো এনেকে উৎসৱ চাই বহুত ভাল লাগে
পাতে।
অ -অ -অ মই মানে আগে পিছে এনেকৈ। উৎসৱত যাই পোৱাই নাই মানে গৈছো মানে। তেনেকে মানে গোটেই উৎসৱ খ মই তেনেকে চাব পৰা মই সুবিধা হোৱাই নাই এইবাৰ ভাবিছো ধুনীয়াকে অ' আগৰ পৰা একলবাম শেষলৈকে সকলোখিনি উৎসৱৰ কিমান যি কিমান কি নীতি নিয়ম হয় কেনেকৈ কি কৰে কেনেকৈ পৰিৱেশন কৰে ক'ৰপাত কেনেকৈ কি কৰে মই মানে চববিলাক চাব পাৰোঁ। চাব আৰু জানিব মন আছে অ বাইদেউ।
অ' উৎসৱত তেতিয়া এটা কাম কৰিব আপুনি মোক ভন্টি বাইদেউ থাকিলে আ কলি আহিব পাৰিব
কোনে।
অ -অ বাৰু অ আপু এনে এনেই তুমি মোৰ বয়সত কৰো।
হয়। অ' হ'ব দিয়ক বাইদেউ থেংক ইউ বাইদে আপুনি ভাল। আপোনাক বহুত বহুত ধন্যবাদ।
অ' আহিব আহিব আমি আহিলে বহুত ভাল লাগে আমাৰ উৎসৱত।
অ হক দে। আমাৰ ইয়াতো উৎসৱ হয়। কিন্তু, তেনেকে নহয়। মানে, বছৰত এবাৰ হয়। মানে, গ'লে এইবাৰ মই মানে, আমাৰ ইয়াত উৎসৱ মই মানে, আঁ! কৰিব চাব নোৱাৰিলোঁ। ত' মই সেই কাৰণে সেইকাৰণে মই, এইবাৰ আপোনালোকৰ তাতে উৎসৱ মই চাব খুজিছিলোঁ।
অ'! আপুনি আহিলে নহয় সেই কৰিব মোক মুগা মেখেলা, মুগা ব্লাজৰ আৰু আপুনি ৰঙা চাদৰ লৈ আহিব।
অ'! অ'! অ'! মই বৰ ভাল পাওঁ। মই অসমীয়া সাজ পাৰ পৰিধান কৰি বহুত ভাল পাওঁ। মই আমাৰ অসমীয়া অ'! মই মোৰ অসমীয়া উৎসৱ, তিথি আৰু মই উৎসৱটো ক'বই নালাগে, মই বহুত ভাল পাওঁ। উৎসৱ মই বহুত ভাল পাওঁ। মই উৎসৱত যাই উৎসৱৰ বিষয়ে জানি। মই সেইবিলাক মই বহুত ভাল পাওঁ। সেইকাৰণে মই নতুন কিপত নতুন কিবা এটা শিকিবলৈ আপোনাক মই যোগাযোগ কৰিছোঁ। আপুনি মোক ইমান ধুনীয়াকে বুজাই দিলে। মোৰ বহুত ভাল লাগিলে।
অ'! মানে, আমাৰ ইয়াত উৎসৱৰ এটা নিয়ম থাকে নহয়। মানে, চব সকলোৱে মানে, মুগাৰ মেখেলা, মুগাৰ ব্লাউজ, আৰু ৰঙা পাৰি চাদৰ পিন্ধি আহিব লাগে। অ'!
মইয়ো যাম, ধুনীয়াকে যাম। ধুনীয়াকে মই অসমীয়া সাজ পাৰ পৰিধান কৰিম।
অ'! অ'! আহিব আহিব। আহি যাব। খুব ভাল লাগে মোৰ, ছোৱালীবিলাক আহিলে।
অ'! মই মানে সৰু পৰাই উৎসৱ বহুত ভাল পাওঁ। আগতে সৰুতে আমাৰ মা আছিল। অ'! এতিয়া হৈছে আমাৰ মা আমাৰ মায়ে মানে, মোক আৰু মোৰ বাইদেউ এজনী আছিল। আমাৰ দুয়োজনীকে উৎসৱ চাবলৈ লৈ যায় থাকে। মই তেতিয়াৰ পৰা উৎসৱ চাই বহুত ভাল
অ'! আহিব আহিব।
অ'! আমাৰ মা মাজনীও মোক কৈ আছিল যে, মাইনা তুমি যদি যোৱা, উৎসৱ চাব যোৱা মইয়ো যাম তোমাৰ লগত। আমাৰ মাও যাব বোলে আমাৰ মাকো নিব পাৰিলে ভাল আছিল। অ'! আমাৰ মাকো মই লৈ যাম। হ'ব।
অ'! অ'! আ' লৈ আহিব।
অ'! মোৰ বৰ ভাল লাগে। মই সৰু পৰা উৎসৱ বহুত ভাল পাওঁ। আৰু মই মানে, মোৰ নতুন কিবা এটা জানিব শিকিব মোৰ বহুত ভাল লাগে। নতুক কথা এটা শিকিব পালেতো মোৰো ভাল লাগে আৰু তাতে আকৌ আপোনাৰ অ তাত আকৌ আপোন দৰে মই বাইদেউও পাইছো আপুনি ইমান ধুনীয়াকে মোক বুজাই দিছে শিকাই দিছে, মই এতিয়া আপোনালোকৰ উৎসৱৰ বিষয়ে মই সকলোবিলাক জনা হৈছো এতিয়া মই ধুনীয়াকে তাতে গৈ আপোনালোকৰ তাতে হাজোৰাম এতিয়া পাতৰ চুপত যায় ধুনীয়াকে মই কোনো উ! চবখন ধুনীয়াকে মোৰ নিজৰ চকুদ মই পৰিৱেশন কৰি চাম ময়ো ময়ো তাতে অংশগ্ৰহণ ল'ম তাতে আপোনালোকে কীৰ্তঞজ কৰে আইসকলে সেই কীৰ্তন কৰ তাতে তাতে মই মানে এইবিলাক কৰোঁ। চ আচ সেইকাৰণে মইো আপোনালোকৰ তাতে কি ধ মই যোগদান দি, ময়ো মানে ক ময়ো মানে- কীৰ্তক হব খোজো মোৰো ভাল লাগে তেনেকে মই বহুত ভাল পাওঁ সেইবিলাক মই মই নাম কীৰ্তন চাইো চাইো ভাল পাওঁ আৰু কৰিও ভাল পাওঁ মোৰ সেইবিলাক বহুত ভাল লাগে।
ফাম কৰো ৰাতিপুৱা তোমালোকে আমাৰ ইয়াতে
অ হ'ব দিয়া আৰু হ'ব দিয়া হ'ব হ'ব দিয়ক বাইদেউ মই নিশ্চয় যাম আৰু আমাৰ মাজী যে আছে।
মানে ইয়াতে আমাৰ দহটাাত মানে পচেচন কৰে নহ উৎসৱৰ শাৰী বতি, শাৰী বাতি অ' হয় দিয়। নহট বানাত আহিব আকৌ এইবাৰ